উ
হেল্ল'
হয় নমস্কাৰ। হয় শুনিছোঁ, জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাক কেৰি নাহি কৰো পাণ, তোমহাৰি চৰণকো এনেও শতকতি বাৰকো কৰোহো প্ৰনাম,
কৃষ্ণ কৃষ্ণ হয় হয় পাইছো কৃষ্ণ, সন্ধিয়া সময়ত অহা আলহী বোলে সাক্ষৎ দামোৰ কথা কথা আপুনি শুনিছেনে বাৰু?
হয় হয় শুনিছোঁ। আপুনি মই জনামত, হেল্ল'
হয় হয় কওক।
অঁ মই এটা বিশেষ কাৰণত আপোনালে ফোন মাৰিলো, হয় আপ আপুনি হেনো আমাৰ ধৰ্মীয় সংস্কৃতিয়ে হওক বা আমাৰ অসমৰ যিবিলাক সংস্কৃতিৰ লগত মানে বহুতো বিভিন্ন সংস্কৃতিৰ লগত আপুনি জড়িত বুলি মই শুনা পাইছোঁ, তাৰ ওপৰত কিবা ক'ব নিকি?
হয় মই এইফালে তেনেকে সংস্কৃতিৰ লগত ভালদৰে জড়িত, মই এই বিষয়ে ভালদৰে জানো বুলি ক'ব লাগিব, কাৰণ এতিয়া মই ততি তেনেকৈ কওঁ কিছুমানে ভাবিব যে মই ফিতাহী মাৰি বা ফুটনি মাৰি কৈছো মাৰি কৈছো। কিন্তু নহয় মই সঁচাকৈয়ে সংস্কৃতিৰ লগত ভালদৰে জড়িত মই খোল বজাওঁ, ঢোল বজাওঁ, গীত গাওঁ, বৰগীত গাওঁ, মই স'ৰু লগতে জড়িত, বাকী আপুনি এতিয়া কোনটো সংস্কৃতিৰ কোন ছাইডৰ কথা কৈছে বা মই
হয় মই জনামতে আপুনি বহুতো ভাওনা সংস্কৃতিৰ লগত জড়িত।
হয় হয় মই ভাওনা কৰিব বহুত ভালকে জানো, মই আপোনাক এটা লোক গায়ে শুনাই দিওঁ নেকি বাৰু?
হয় শুনাওকচোন বাৰু।
অঁ ৰ'বহা শুনাই আছোঁ, ভাওনাৰ এটা ডাইলগ কৈছোঁ, হেই অদিতি তোমাৰ মুখত আজি নাই হাইছৱ।
হয়
কিয় আজি তুমি আছান মাদে, তোমাৰ কিবা হৈছে সংকট, শীঘ্ৰেই জোৱা মই তাৰ কৰিম পৰিধান
হয় হয় সখী মই মই মই মই বহুত দুখিত সখী মোৰ সখাই মোক এৰি থৈ গুচি গল তাৰ ফলত মই বহুত দুখিত উ
হয় আপুনিও মানে সংস্কৃতিৰ লগত জড়িত ন মই আপোনাৰ হয় আপোনাৰ মই কথাটোতে গম পাইছোঁ যে আপুনি মই ডাইৰেক্ট যেতিয়া হেৰিটো কৰিছোঁ আপোনাৰ বচন বাকী ক'বনে আপোনাৰ মুখৰ পৰা অট'মেটিক বচন ফাকি ওলাই গৈছে মই তেতিয়াই গম পাইছো
হয় হয় ময়ো ভালদৰে জড়িত মই এটা সময়ত মানে না ৰাসতে হওক বা ভাওনতে হওক বহুতো ৰাসত হ'লে মই ৰাধালৈ লৈ বহুত গোপি নাছিলোঁ। আৰু লগতে লগতে মই ভাওনা হলে তনেকে দূুৰপতি চুৰপতি ভাওঁ মই বেছিকৈয়ে কৰি ভাল পাওঁ আৰু এ ৰাম বিজয় বুলি এখন নাটক আছে আপুনি হয়তো জানে, সেই নাটকখনত প্ৰায় মই বিছ বাৰৰো অধিক ৰাধা মানে হেৰি সীতাৰ ভাওঁ কৰিছোঁ।
হয় হয় মই আপোনাৰ যেতিয়া বচন কোৱা কথাটো শুনিছোঁ কথা কয় মানে আপোনাৰ কথা যেনেদৰে আপুনি কৈছে মই তেতিয়া গম পাইছোঁ যে আপু আপুনি ভালদৰে সংস্কৃতিৰ লগত উত পোত ভাবে জড়িত
হয় হয়
মই আপুনি কিবা বচন এফাকি মাটি শুনাব নি বাৰু মোৰ শুনিবলৈ মানে মন গৈ আছে
মানে এতিয়া আপোনাক কিহৰ বচন মাতিব লাগে বা
আপুনি আপুনি যে সীতাৰ কেৰেক্টাৰ সীতাৰ চৰিত্ৰত অভিনয় কৰিছে
হয় হয়
গীতাৰ অভিনয় কৰিলেই ভাল লাগিব
হয় স্বামি মোক লৈ যোৱা লৈ যোৱা মোক বনলৈ এই কণেই মোৰ মনত আছে প্ৰায় মই আপোনাৰ চল্লিশ বছৰ মান আগতে যিহেতু ভাও কৰিলো বৰ্তমান সময়ত মোৰ ইমান এটা মনত নাই কিন্তু মই এইষাৰ বচনেই মানে মনত আছেগৈ লাষ্টত মানে স্বামীক বহুত ইনাই বিনাই মানে লগত যাবলৈ তেওঁ বিচাৰে ৰামৰ লগত ৰাম যিহেতু বনবাস লৈ যায় চৈধ্য বছৰ তেওঁ বনবাস খাটে সেইবাবে তেওঁ সীতাৰো লগতে যাবলৈ মন সেইবাবে সীতাই স্বামী মোক লৈ যোৱা আহ তেনেকে বুলি
হয় হয় বচন ফাকি মই শুনিছো বাৰু অ এতিয়া মই হেৰি আপোনাৰ কি ভাও আছিলে এইটো হয় ৰামৰ চৰিত্ৰৰ কথা কৈছো ৰামৰ চৰিত্ৰটোৰ বিষয়ে আপুনি কি ভাবে মানে কেনেকুৱা ধৰণৰ চৰিত্ৰ বুলি ভাবে ৰামৰ চৰিত্ৰ তটো মানে কি আপুনি ভাল পায়নে ৰামৰ চৰিত্ৰটো বা ৰামৰ ব্যক্তিত্বৰ বিষয়ে জানি আপোনাৰ ভাল লাগেনে
হয় হয় ৰামৰ ব্যক্তিত্বৰ প্ৰতি মই মোৰ ভাল লাগে যিহেতু তেওঁ মোৰ এটা সময়ত স্বামী আছিলে সেইবাবে মোৰ ভাল লাগে মানে ৰাম হৈছে এজন সহজ সৰল
হয়
ৰজাও আছিলে আৰু সেই তেওঁ দেউতাকৰ কথা বহুতো তেওঁৰ দেউতাকৰ কথা বহুতো মানি চলিছিলে আৰু তেওঁৰ জনামতে আমি তিনিজনী মাতৃ বুলি জনা যায়। আৰু এতিয়া আমি ৰামায়ণখন যদি চাবলৈ হয় তেতিয়া বাল্মীকিক কি দেবে মানে ৰাম জন্ম হোৱাৰ আগতে তেওঁৰ ওপৰত এখন গ্ৰন্থ ৰচনা কৰিছিলে। সেইখনেই হয়তো ৰামায়ণ। আৰু তাৰ উপলক্ষে কৰি ৰামটো এজন মানে সত্য আছিলে মানে তেওঁ তেওঁ যে ভগৱান আছিলে সেইটো এটা সত্য কথা। আৰু সেইবাবে তেওঁৰ মানে চৰিত্ৰটো মই ভাল পাওঁ।
হয় আপোনাক আৰু এটা কথা শুনিম বুলি ভাবিছিলো এই শ্ৰীকৃষ্ণৰ ৰাসহে যে শৰতৰ পূৰ্ণিমা ৰাতিৰ এটা ধুনীয়া দৃশ্য যে শৰদৰ ৰাসলীলা সেই ৰাসলীলাৰ বিষয়ে আপুনি জানেনে বাৰু মানে ধৰক এতিয়া মই মই ৰাসত বহুতবাৰ ভাড় লৈছোঁ। মই হেৰিৰ বিষয়ে আপোনাৰ কংসৰ চৰিত্ৰটো মোৰ ভাল লাগে। মই কংসৰ বচন এফাকি আপোনাক শুনাব বিচাৰিছোঁ যদি অনু অনুমতি দিয়ে মই শুনাব বিচাৰোঁ। হয়। দৈৱকি কেঁচুৱা দে
নিদু দাদা নিদু দাদা এডাল এডালকৈ তই হাতডাল মাৰিলি এই এইটো নিদু দাদা নিদৌ মই এইটো পুহিম দাদা এইটো পুহিম মই হয়
আপুনিও ভালদৰে এই বিষয়ে জ্ঞাত মই গম পাইছোঁ। আপোনাৰ যেতিয়া মোৰ বচন ভাকি শুনি আপুনি পুনৰ বচন ফেকি কৈছে মই তেতিয়া গম পাইছোঁ যে আপুনি এই বিষয়ে সম্পূৰ্ণ জ্ঞাত।
হয় হয় মই এই বিষয়ে সম্পূৰ্ণ জ্ঞাতক কাৰণ কাৰণ মই এ এটা সময়ত বহুতো আমাৰ গাঁৱত এখন মানে প্ৰত্যেক বছৰে মানে যিটো ৰাস পূৰ্ণিমা হয়। সেই ৰাস পূৰ্ণিমাত মই মানে আমাৰ গাঁৱৰ যুৱক যুৱতী স সকলক প্ৰায় ময়ে ৰাস শিকাও বুলি ক'ব পাৰি।
হয়
হয় আমাৰ ওচৰৰে যে ভিবি শইকীয়া নামৰ এজন বিশেষ ব্যক্তি আছে।
হয় হয় তেওঁক মই ভালদৰে চিন চিনি পাওঁ।
হয় হয় এটা সময়ত তেওঁ যেতিয়া সৰু হৈ আছিলে ৰব মই কই লও। তেওঁ যেতিয়া সৰু হৈ আছিলে বিষয়কিয়াক ময়ে তেওঁ ময়ে ৰাস শিকোৱা বুলি মানে মানুহে কয় আৰু সেইটো সম্পূৰ্ণ সত্য কথা মইে ভিবি শইকীয়াক ৰাহ শিকাইছিলো মোৰ পৰাই প্ৰাণিত হৈ এতিয়া তেওঁ ৰাস শিকাই ফুৰে মানুহক। আৰু সেইটো হয়তো মোৰেই গৌৰৱৰ কথা। হয় হয় মোৰ পৰা। প্ৰায় এতিয়া সত্তৰ পয়সত্তৰমান চুলেগৈ।
হয়। আপোনাৰ এফাকি উম বচন মই আকাশবাণীয়ে ভাকি বচন মই বেছিমগ্ধ হওঁ সেই বচন ভাাগি আপোনাক ক'ব শুনাব। বিচাৰো। অনুমতি দিয়ে যদি। উম উম উম হা হা হা। হা হা সাবধান কংখ। যি দৈৱকীৰ বিয়াপাতি মহা সমাৰোহে আপোন পাহাৰ কংস তই সেই দ প্ৰকৃতি গৰ্ভত অষ্টম সন্তানে সংঘৰ কৰিবটোক অৱল লক্ষমে মাৰ নদিন ত তুৰন্তে খা চপি তাই আহোৰ। পৰি বখছে না
হয় হয় বৰ সুন্দৰভাৱে আপুনি প্ৰদৰ্শন কৰিছে মোক ভাল লাগিলে বাৰু। আৰু আপুনি মোক যে কৈছিলে। কিবা ৰাসৰ মানে ৰাস লীলাৰ ওপৰত কিবা এভাগি কবলৈ। তাৰ ওপৰত মই ক'বলৈ কৈছোঁ আপুনি মানে হেৰি। মানে ৰাস ল মানে যেতিয়া শৰতৰ মাছ নিশা। নয় গকুলত গৈ গকুলত আছিলে ন
হয়।
গকুলত গৈ যেতিয়া তেওঁ বাঁহি বনাইছিলে গকুলৰ মাজমজিয়াত গৈ তেওঁ। বাঁহী পজাইছিলে আৰু তেতিয়া মানে ঘৰৰ এতিয়া মানে তেওঁলোকৰ গোৱালসকল। আহ গোৱালনী সকল গোৱালনীসকল আচলতে আৰু তেওঁলোকৰ মানে অঞ্চলৰ গোপীসকল তেওঁৰ বাঁহীৰ মাত শুনি সেই ককুলৰ মাছ মজিয়াতকৈ ৰাতি প্ৰায় বাৰট মান বজাত- বজাৰত উপস্থিত হৈছিল গৈ তেওঁলোকক নৃত্য কৰিবৰ বাবে। আৰু সেইটোৱেই হয়তো এটা ৰাসলীলা বুলি কোৱা হয়।
আহ হা খু কি হে এই গানটো শুনিয়ে মানে আপুনি ৰাফিলা বুলি কওঁতে মোৰ মানে গাও গাওঁ লাগি গৈছে।
হয় হয়। আৰু লগতে ষোল্লশৰো অধিক কবি তেওঁৰ বাঁহীৰ মাতত গৈ গকোলত মাজ মজিয়াত উপস্থিত হৈ ছিল গৈ আপুনি হয় তো জানেই এই বিষয় ভাল দৰে। জ্ঞাত যিহেতু আপুনি গীত মাতৰ লগত জড়িত ৰাসৰ।
হয় হয়।
হয় ভাল লাগিছে শুনি। মানে আমাৰ নৱপ্ৰজন্মক এ আমাৰ নহয় নহয় গীত তাক গোৱালে আমাৰ সময়টো কমিবগৈ যিহেতু আমাৰ আমাৰ আমাৰ সমাজত মানে বৰ্তমান সমাজত মানে আমাৰ ভাওনা সংস্কৃতিয়ে হওক এতিয়া মানে কোনো এটা সংস্কৃতি ৰাসেই হওক ভাওনাই হওক। সকলোবোৰ বিলুপ্ত হৈ যোৱা দেখা গৈছে মানে প্ৰায়ে ধৰক বিলুপ্ত হৈ যোৱা দেখা গৈছে বা আধুনিক পদ্ধতি ব্যৱহাৰ কৰা দেখা গৈছে। তাৰ ওপৰত আপুনি কিবা কব নেকি?
তাৰ ওপৰত মই ক'ব লাগিব যিহেতু কাৰণ আজিকালি যিটো নৱপ্ৰজন্ম। তেওঁলোকে এই বিষয়ে। বা ৰাসেই হওক বা ভাওনাই হওক এই সাংস্কৃতিক বিষয় বিলাকৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰিব বা সেই বিষয়ে আগবাঢ়িব নিবিচাৰে কিয়নো আহ বৰ্তমান যুগত আহ যিসকল। মাতি তেওঁলোকে ভাবে যে যদি এনেধৰণৰ সংস্কৃতিবান বিষয়ৰ লগত জড়িত হৈ মোৰ ল'ৰা ছোৱালীকেইটা আহ শিক্ষাগত দিশটোৰ পৰা হব পৰা বঞ্চিত হব পাৰে সেই বিষয়েৰ বাবে উ শিক্ষক সেই বিষয়ৰ বাবে আহ মাতৃসকলে বা পিতৃ সকলে আহিবলৈ নিদিয়ে কিন্তু আচলতে চাবলৈ গ'লে সেই বিষয়ে কোনো ধৰণৰ প্ৰভাৱ নপৰে, তেওঁলোকৰ ব্যক্তিগত কিছুমান গুণাৱলী থাকে যেনে গীত গুৱায়ে হওক বা অভিনয় কৰা হওক সেই বিষয়ে তেওঁলোকে আহ অধিক জানিব পাৰে এই বিষয়ে আহিব পাৰিলে সেইবাবে তেওঁলোকক তেওঁলোকৰ মাতৃ পিতৃসকলক মই অনুৰোধ জনাম যে তেওঁলোকে এই বিষয়ে অকণমান তনেতন বিচাৰ বিবেচনা কৰি তেওঁলোকক এই সমাজৰ বাবে আগবাঢ়ি আহিবলৈ অনুপ্ৰেৰণা যোগাই যেন, মই তেনেদৰে অনুভৱ কৰোঁ, আপুনি কি ভাবে জনাব
আপুনি বৰ ধুনীয়া দৰে উত্তৰ উপস্থাপন কৰিলে মই ভাল পালো শুনি আৰু লগতে আমাৰ সমাজৰ লোক লোকসকল মানে আজিকালি বৰ্তমান সময়ত আধুনিক পদ্ধতিৰে মানে ৰাস ভাওনা উদযাপন কৰিবলৈ বিচাৰে আৰু মানে প্ৰায়বিলাক মানুহে ৰাস আৰু ভাওনা বুলি ক'লে বেয়াই পায় আৰু আমাৰ নৱ প্ৰজন্মখিনিক যাতে আমি আগুৱাই আ নিব পাৰোঁ আমি ভালদৰে ৰাস ভাওনাৰ পথ দেখুৱাই তেওঁলোকক শিকাই বুজাই আমি মানে তেওঁলোকক মানে মনোমোহা কৰি যাতে ৰাস ভাওনাবোৰ পুৰণি কাললৈকে ৰাখিব পাৰোঁ। তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব তেওঁলোকক
হয়
পৰিয়াল বৰ্গই নহয় আমি আমাৰ এতিয়া আমাৰ মানে আমাৰ যিবোৰ যুৱ প্ৰজন্ম সেইখিনিয়ে আমি যদি ভালদৰে গুৰুত্ব দি তেওঁলোকক শিকাই বুজাই আগুৱাই নিব পাৰোঁ। এতিয়া মই ভাবো নৱপ্ৰ প্ৰজন্মৰ ভালদৰে আমাতকেও যাতে ভালদৰে এই বিষয়ে জ্ঞাত হয় লগতে বেলেগৰ মানুহকো যাতে এনেদৰে শ শিকাব পাৰে তেওঁলোকৰ নৱ প্ৰ্জন্মকো যাতে শিকাব পাৰে তাৰ ওপৰত আমি অকণমান আশা কৰিব পাৰোঁ।
হয় আপুনিতো আপুনি যিহেতু এজন এই বিষয়ে শিক্ষা প্ৰদান কৰা শিক্ষাগুৰু বুলিয়েই ক'ব লাগিব, সেই বিষয়ে আপুনি বি বিভিন্নজন ব্যক্তিক ইয়াৰ বিষয়ে প্ৰশিক্ষণো দিছে যেন আপুনি উল্লেখ কৰিলে যে ধৱ শইকীয়া বাবজনক আপুনিও আপুনিয়ে শিক্ষা দিছিল সেই বিষয়ে আপুনিতো হিচাপে আপুনি এই সমাজ সংস্কাৰক হিচাপে কাম কৰি আছে আপোনালোকৰ পৰা